হেল্ল' অঁ বব্যস্তা আচা নেকি
অঁ অ এক ছেকেণ্ড ৰ'বা। অ কোৱাচোন।
ক'ত ক'ত আছ এতিয়া গুৱাহাটীতে নেকি
মই এতিয়া গুৱাহাটীতে আছো বাৰু
আহ আহ আহ
উও
ময়ো এইকেইদিনত গুৱাহাটী যাবলগীয়া হৈয়ে আছে ময়ো এইকেইদিনত গুৱাহাটী যাবলগীয়া হৈয়ে আছে মই মানে তোমাৰ আহ তাকে মই মানে তোমাৰ এই হ কেৰেলালৈ যাম বুলি ভাবিছিলোঁ মানে এইকেইদিনত মোৰ কেৰেলাৰ ভ্ৰমণ এটা আছে
আচ্ছা আচ্ছা। ট্ৰেইনেৰে যাবা নে মানে তুমি ফ্লাইট লৈ যাবা কেনেকৈ যাম বুলি ভাবিছা
ট্ৰেইনেৰে যাম
আচ্ছা আচ্ছা ফ্লাইটো গ অ ফ্লাইটেৰে গ'লেও মানে তুমি যাব পাৰা মানে আমাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আহ বিমান বন্দৰে নতুনকে এটা এৱাৰ্ড পালে নহয় মানে ধুনীয়া এয়াৰপৰ্টৰ এটা এ
অ, হয় নেকি? কি, কি, কি পুৰস্কাৰ পালে বা?
এইটো এটা মানে ইণ্টাৰনেচনেল অৰ্গেনাইজেচনে এটা এৱাৰ্ড দিছে। সেইটোত আমাৰ ভাৰতৰ দুখন ৰাজ্যৰ দুটা বিমান বন্দৰে পাইছে। এটা হ'ল নাভি মুম্বাই আৰু এটা আমাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমান বন্দৰে পাইছে। সেইটো মানে সবাতোকৈ ধুনীয়া মানে সেয়া আৰু। অ ও - ও আৰু মেইনলি আমাৰ এই বিমান বন্দৰ দুটা মানে আদানীয়ে আদানী গ্ৰুপে মানে হেৰি কৰিছে। সেটু মানে
অ, অ দুইটা বিমানবন্দৰ আদানী গ্ৰুপৰে হয় ন?
হয়। হয়। হয়।
অ।
আহ এতিয়া কোৱা তুমি কি ট্ৰেইনে আহ
মই মানে আহোঁতেনে চাগৈ ট্ৰেইনতে আহিম। অ আহোঁতেনে চাগে মই মানে এৰ'প্লেনেদি আহিম। কিন্তু এতিয়া যাওঁতেনে মই ৰে'ল গাড়ীৰে যাম বুলিয়ে ভাবিলোঁ। অ, তোমাৰ কেৰেলাখন চাব মোৰ বহুত দিনৰ পৰা মন এটা আছিলেই।
অঅ। তোমাৰ কেৰেল কে কেৰেলা তোমাৰ মানে মেইনলি তোমাৰ কি ঠাই চাবলে মানে মন মানে।
কেৰেলাৰ ঠাই বুলি ক'ব গ'লে মানে উম আছে কিছু। টো ঠাই অ। ৰবা, মানে তোমাৰ এতিয়া ন নতুনকে কেৰেলাৰ চি এম কোন হৈছিলে? মানে মুখ্যমন্ত্ৰী তুমি জানানে?
এইটো তোমাৰ অ কেৰেলা চি এম তোমাৰ ভি ডি ষাঠি চন হৈছিলে। ভি দি ষাঠি চন আৰু তেখেত আৰু তেখেত তেৰ নম্বৰ চিফ মিনিষ্টাৰ হয় কেৰেলাৰ।
অ, কিন্তু তেওঁ চাগে দুহেজাৰ ছয় নে চাৰিৰ পৰা মুখ্যমন্ত্ৰী হৈয়ে আছে নেকি কেৰেলাৰ?
অ, সেইটো বস্তুটো চাবলগীয়া। অ। হয়। হয়। হয়। তেওঁ দছ বছৰ ছ তিনিশ তেৱন্ন দিন কেৰেলাৰ চিফ মিনিষ্টাৰ হৈ আছে মানে
অঁ তেওঁ তেওঁ বহু বহুদিন কেৰেলাৰ মুখ্যমন্ত্ৰী হৈ আছে আৰু তোমাৰ তেৰ নম্বৰ মুখ্যমন্ত্ৰী আৰু এজন আছে এজন তামিলনাডুৰ চিজোছে বিজয়
অঁ অঁ নহয় নহয় তামিলনাডুৰ জন তামিলনাডুৰ জন ন ন হব এইটো
তামিলনাডুৰ জনো তেৰ নম্বৰ নেকি? তাম তামিলনাডুৰ জনো তেৰ নম্বৰ পশ্চিম বংগৰ জন ন নম্বৰ
হয় নেকি?
হয় হয় তুমি এই বিষয়ে চাবাচোন সোনবাৰ
উম উম
কেৰেলা মোৰ অঁ কেৰেলা বিশেষ গতিকে মোৰ সাগৰ পাৰ চাবলৈ বহুত মন আছে মই সাগৰ দেখা নাই কে কেৰেলা ভিতৰতে এখন ঠাই আছে মাহী সেই ঠাইখন আকৌ পণ্ডিচেৰীৰ আণ্ডাৰত আছে গম পোৱা নাই পণ্ডিচেৰীৰ অন্তৰ্নিহিত হৈ আছে।
হয় নেকি? অঁ নামটো কি কলা কি নাম আছিল। ছিলে
মাহি এম এ এইচ ই অঁ মাহে
আচ্ছা আচ্ছা ত' সেইখন মানে পুডুচ্বেৰীৰ অন্তৰ্গত হয় মানে দুইখন ৰাজ্যৰ অন্তৰ্গত
অঁ এ পূব পূব অ পুডুচেৰী অন্তৰ্গত
পুডুচেৰিখন আহ
অঁ পুডুচেৰীখনতো তোমাৰ ইউনিয়ন মানে হয় হয় তাৰ মানে আৰু বিশেষকে তোমাৰ হেৰি কেৰালাৰ যোনটো মোৰ ৱাইল্ড লাইফ টো এক্সপ্ল'ৰ কৰিবলৈ মানে বহুত মন আছে। যেনেকৈ তোমাৰ ধৰি লোৱা কেৰেলাত থকা এৰাভিকুলাম নেশ্যনেল ৰাষ্ট্ৰীয় উদ্যান এৰাভিকু
অ' খুুলি কোনো নাই। উম! হম!
সেইখন তোমাৰ প্ৰথম, প্ৰথম ৰাষ্ট্ৰীয় উদ্যান আছিলে, কেৰেলা। তাৰপিছত তোমাৰ এই ৰিচাৰ্ছ মানে কেইদিনমান আগতে, বাতৰিত অহা চাইলেণ্ট ভেলী, ৰাষ্ট্ৰীয় উদ্যান যে চাইলেণ্ট ভেলি ৰাস্তা ৰাষ্ট্ৰীয় উদ্যান
আহ তুমি, তুমি জানা জানোঁ গোটেই কেইখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম কৰিলা জানা নেকি?
অঁ কেৰেলাৰ তোমাৰ মই ক'লোঁ নহয় চাইলেণ্ট ভেলী ৰাষ্ট্ৰীয় উদ্যান, পেৰিয়াৰ ৰাষ্ট্ৰীয় উদ্যান আনামুদি চলা ৰাষ্ট্ৰীয় উদ্যান। মথেই কেইটান চলা ৰাস ৰাষ্ট্ৰীয় উদ্যান। আৰু পাম্পাাদাম চলা ৰাস ৰাষ্টীয় উদ্যান।
অ অ এই এই এই কেইখন মনত ৰাখিবৰ কাৰণে এটা মানে এটা ট্ৰিক, এটা আছে। এইটো হ'ল তোমাৰ চোলা। ত চলা শব্দটো তুমি যদি মনত ৰাখিব পাৰা, তেতিয়া তুমি গম পাবা যে অ এইকেইখন কেৰেলাৰ হয়। তাত মানে নামকেইটাত তোমাৰ মথিগেতম চোলা, পম্পাদম চোলা, অন্নামদি চোলা। ত' এই তিনিখন চোলা, তেতিয়া বাকীখন তুমি ক'লা যে চাইলেণ্ট ভেলী।
উম!
তিছত এখন পেৰিয়াৰ, আৰু এখন এৰাভিক ফল দু চেনেল পাৰ।
অঁ।
উম!
চাই চাইলেণ্ট ভেলিৰ বিষয়ে কেই, কেই, কেইদিনমান আগতে কিবা এটা বাতৰি প্ৰকাশ পাইছিলে নেকি?
উম ঠিকমাৰ শুনা নাই বাৰু।
উ মোৰো বিশেষ মনত নাই বাৰু, কিন্তু ত' মোৰ মানে এনেকুৱা কিবা এটা বাতৰি দেখা যেন মনত পৰি আছিল চাইলেণ্ট। ভেলী ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে
অ'! তোমাৰ কেৰেলাৰ বিষয়ে কিছুমান নতুনকৈ আহি থকা কাৰেণ্ট আফেয়াৰিচ জানা নেকি আৰু?
কেৰেলা নতুনকৈ আৰু বিশেষ তুমি কোৱাচোন সেই বিষয়ে? মই যদি কিবা কিবি তোমাৰ পৰা শুনি কেৰেলা ফুৰিবলৈ যাম বুলি যিহেতু ভাবিছোঁৱেই! অলপ কিবা শুনি গ'লে ভাল হ'
অঁ!
তুমি কিবা সেই বিষয়ে জানা নেকি?
উম, তেনেকে মোৰো নাই। কিন্তু, মই মইয়ো এখন মানে, ৰাজ্যলৈ নতুনকৈ মানে, যাম বুলি মানে ভাবি আছিলোঁ! এইখন হ'ল তোমাৰ সেইখন আমাৰ কষ্টেল সেই হয় মানে, ‌ ৰাজ্য হয়। ত' সেইখন হ'ল তোমাৰ গুজ, গুজৰাট আমাৰ দেশৰ প্ৰধানমন্ত্ৰী জনো তাৰেই হয়। সেইখন ৰাজ্যত অ'! ৰিচেণ্টলি মানে দেখিছোঁ বহুত আমাৰ চৰকাৰী আঁচনি বা কিবা এইবিলাক মানে তাত আঁ স্থাপিত কৰাৰ কথাবোৰ। ত' বিশেষকৈ মানে, নতুন মই এটা বস্তু গম পালো যে, তাত আমাৰ ইণ্ডিজিনিয়ছ মানে, কিছুমান ডিফেন্স, আমাৰ ডিফেন্সৰ কিছুমান হেৰি তৈয়াৰ কৰাৰ বাবে এটা, ফেক্টৰী এটা তাত বনোৱা হৈছে।
অ'!
সেইটো, সেইটো শুনিলো। তাৰ
কি বনাবৰ কাৰণে বুলি কি ক'লা?
সেইটো মানে, আমাৰ ডিফেন্সৰ ডিফেন্স ডিফেন্সৰ কিছুমান গুজৰাটৰ তোমাৰ আহমেদাবাদ আছিলে, আমদাবাদ।
আন্দামান
আহমেদাবাদ, আহমেদাবাদ
অ'! অ'! অ'! আহমদাবাদ। অ'! আৰু তোমাৰ গুজৰাটৰ গিফ্ট চিটিৰ বিষয়ে হয় কোৱাচোন অলপ
বিষয়ে শুনিছোঁ গুজৰাটৰ, গিফ্ট চিষ্ট কি সটো হ'ল মেইনলি মানে আহ তোমাৰ অ এইটো ইন্টাৰনেছনেলৰ ফাইনেল চাৰ্ভিছ হয়। এইটো ত' এইটো আহ আমাৰ মানে তোমাৰ বিজনেচ বা তোমাৰ ফাইনেন্সিয়েলি যিবোৰ কাম কৰাৰ বাবে সুবিধাৰ কাৰণে এইটো যাতে আমি কিছুমান বহিৰাগত কোম্পানী আমি বাহিৰত যাবলগীয়া নহয় সেইকাৰণে আমাৰ দেশতে মানে সেইটো সুবিধা যাতে আমাৰ দেশৰ নাগৰিকসকলে পায় সেইকাৰণে সেই মানে গিফ্টচ যিটো বনোৱা হৈছিলে
আহ
উম ত সেইটো সেইটো বাৰু মোৰ এটা মানে মনৰ আশা আছিলে তাত তাত যাই বস্তু বৰ চোৱা কেনেকুৱাকৈ কি হৈ আছে।
অ আৰু গুজৰাটৰ, তুমি ৰা ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ বিষয়ে জানে।
গুজৰাটৰ, ৰাষ্ট্ৰীয় উদ্যান, গিৰ আছিলে নেকি এখন
আহ গিৰ ৰাষ্ট্ৰীয় উদ্যানত তোমাৰ কেইদিনমান আগতে যে চিতা চিতা আনি কোনোবা এখন ৰাষ্ট্ৰীয় উদ্যানত যে থৈছিলে সেইখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি আছিলে বাৰু
সেইখন কুলো নেচনেল পাৰ্ক আছিলে সেইখন তোমাৰ মধ্য প্ৰদেশত আছিল।
অ মধ্য প্ৰদেশত আছে। আছিলে ন
হয় আৰু এখন বহুত মানে বিখ্যাত আহ ৰাষ্ট্ৰীয় উদ্যান আছে। এইখন হ'ল তোমাৰ ব্লে নিয় নেশ্যনেল পাৰ্ক সেইখনো গুজ গুজৰাটতে আছে
অ
তাৰপিছত এখন আছে। মেৰিন নেশ্যনেল, পাৰ্ক।
আহ।
এইখন আৰু এখন আছে তোমাৰ পাঞ্চ দা নেচনেল পাৰ্ক।
কি কি বুলি কলা?
বাঞ্চ দা নেচনেল পাৰ্ক, বাঞ্চ দা।
অ অ অ অ। যুৱান্তাৰা খনো গুজৰাটতে আছে নেকি বাৰু?
হয় হয় বন্টৰা, নতুনকে বন্টৰা বন্টৰাতে গান জামনগৰৰ তাত এখন মানে আমাৰ ৱৰ্ল্ড ৱাইল্ড লাইফ ইউনিভাৰ্চিটি এখন খোলাৰ মানে প্ৰকল্প এটা তাত সন্নিৱিষ্ট হৈছে। এটা জানিব লগা কথা তাত চাবলগীয়া, ত মই ভাবিছো তাত সেইটোও এবাৰ চাম যায়।
অ অ, ঠিকেই ঠিকেই বাৰু ঠিক আছে হ'ব অ হ'ব দিয়া মই যদি অ মই ৰে'ল গাড় ৰেলতে মানে কেৰেলা যাওঁতে তোমাৰ তাত এবাৰ সোমাম।
ঠিক আছে ঠিক আছে, নহলে